হেল্ল'।
হয়।
হয়। কি কৰিছা?
মই ঘৰতে আছোঁ দিয়ক। আপুনি?
ময়ো আছোঁ দিয়া।
অ' ভাত খালে? অ', অ' খা ভালেই ভালেই। আপুনি ভাত খালে?
ভাত খালো খালো।
কিহেৰে খালে?
মই হেই আলু পিটিক দি খালো এতিয়া।
হয়, হয়।
ভাত বনাব আৰু।
অ' এইয়া আপোনাৰ মানে হেৰি কথা এটা আছিলে এইয়া যোৱাকালি মানে আমাৰ মানে মহাবিদ্যালয়ত মানে আ আপোনাৰ ইণ্টাৰ্ণশ্বিপ নে কি সেইটো হ'ব। আপুনি অকমান মোক বুজাই দিব নেকি মানে, অ' যোৱাকালি নহয় অহা কালি হ'ব আৰু কেনেকুৱা কি মানে কি কি কৰিব লাগিব মানে এতিয়া কাপোৰ পিন, ইউনিফৰ্ম পিন্ধি যাব লাগিব নাই আপোনাৰ বেলেগ কাপোৰ পিন্ধিলেও হ'ব? হেল্ল'। আপোন মাটটো শুদা নাই। আপোনাৰ মাতটো শুনা নাই। শুনিছোঁ শুনিছোঁ।
অ' মই মানে আপুনি যোনটো প্ৰশ্ন সুধছে মই সেইটো উত্তৰ নাজানোৱে, মই নিজে নাজানো, মই আপোনাক সুধিম বুলি ভাবিছোহে। কলেজ ড্ৰেছ পিন্ধিব লাগিব নেকি, আপুনি ইউনিয়নক
হয় হয়। হেল্ল'। আপুনি আপুনি নেটৱৰ্ক পোৱা জেগাত যাওক না বাইদেউ।
হেল্ল'। আপোনাৰ মাতটো শুনা নাই। আপোনাৰ মাতটো শুনা নাই।
কিয় শুনিছনে? হয়, আপুনি ইউনিয়নক সুধিবচোন কথাটো।
অ' হয় নেকি?
সাংস্কৃতিক সম্পাদক সুধিব?
হয়-হয়-হয় ঠিক আছে দিয়ক। মই
আমাৰ হেৰি আছে নহয়, খেল সম্পাদক তাকে সুধিব।
হয়-হয় ঠিক আছে দিয়ক। মই সুধিম ৰবা।
অহ, সি নাজানিবও পাৰে তেওঁ‌ মানে সাংস্কৃতিক সম্পাদকক সুধিব, যদি সিহঁতে নাজানে, তেন্তে হ'লে তুমি আপুনি ছাৰক সুধিব।
মই মানে, মই মানে সুধি পেলাই আপোনাক জনাই দিম দেই।
অহ, হ'ব দিয়ক মোক জনাই দিব। মানে মইয়ো ভাবি আছোঁ, কলেজ ড্ৰেছ পিন্ধিব লাগিব। হ'বনে, নে-নে কিবা বেলেগে পিন্ধে, কিছুমান কলেজত মানে কলেজত ধ ইউনিফৰ্ম পিন্ধিব দিছে, কিছুমানত মানে নাই।
হয়, হয়। বাকী খোৱা-বোৱা হ'লনে আপোনাৰ?
হ'ল হ'ল। আপুনি খালে?
অহ, মই খালোঁ দিয়ক। মই আপোনাৰ হেৰি খালোঁ, এয়া আপোনাৰ আহ অহ, ৰাতিৰে অলপ মাংস আছিলে ব্ৰইলাৰ। সেয়া তৰকাৰী অলপ ললোঁ, তাৰপিছত তিয়হও এটা কাটি ললোঁ, লৈ পেলাই সেয়াকে খালোঁ।
হয়। নাই মানে মোৰ এইবিলাক একো খাব মন যোৱা নাছিলে, ৰাতি মানে বমি হৈছিলে। সেইকাৰণে মায়ে কলে আজি একো খাব নালাগে, এতিয়া ভাতকে খা।
অহ, বমি হৈছে মানে কিয় মানে, আপোনাৰ হেৰি নেকি?
হয় মানে মোৰ মানে, অসুখ হৈ আছে সেইকাৰণে বমি হৈছে চাগে। তাৰপিছতে মানে, সেইকাৰণে মই এতিয়া ভত-ভতকে খালোঁ আৰু।
পুৱা ভাগত পানী খাইছিলে?
হয়, হয়, খাইছোঁ।
হয়, হয়। মানে আপোনাৰ এইটো গেছৰ কাৰণে হৈছে চাগে।
যি নহওঁক আৰু খালি উমহি হৈছিলে বহুত বমি হ'লে।
হয়, হয়।
বহুত বমি হ'ল তাৰপিছত এতিয়া আৰু সেইকাৰণে মানে ৰাতি, ৰাতিও তেনেকে ভত খালোঁ নিমখ দি পেলাই ভত খালোঁ।
হয়।
ভতকেৰেদা আলু পিটিকা দি।
হয়, হয়।
তাৰপিছতে মাই মানে ভাবিছে এ বেলেগ বনাম বুলি কিন্তু মই বোলো নালাগে দে। তাৰপিছত মাও মানে ক'লে নালাগে দে দেখাবলৈ।
হয়।
তেতিয়াহে আকৌ আলু পিটিকা দি ভাত খালোঁ মানে মই।
হয়, হয়। বাকী আপোনাৰ অহ, বাহঁতৰ লগত কথা-বতৰা পাতেনে নাপাতে?
বাহঁতৰ লগত কথা পতা-পাতো-পাতি আছোঁ বাই মোক মেছেজ দিয়ে, মইয়ো মেছেজ দিওঁ।
হয়।
তাৰ মানে সময় নহয় এতিয়া, শৌচৱবিলাকত এতিয়া
নহয় ফোনত-ফোনো-ফোনত কথা হয়নে নহয়?
ফোনত তেনেকে কথা মানে পৰহি কালি পা পৰহি দিনাখন পাতিছিলোঁ আধা ঘণ্টামান পাতিছিলোঁ
হয়, হয়। আধা ঘন্ধ পাতিছে ন'। আজি পাতিব, আজি-আজি পাতেনে?
নাই নাই তাৰ মানে সময় নহয়, তাৰ সেইটামান বাজিত পায়হি দে, বহুত দেৰিকে পায়হি। ছয়টামান বাজিত পাঁচ অহ, ছয়টা বাজিত তাই মানে কম্পিউটাৰ কৰি সাতটামান বাজিত পাইহি, চাৰে সাতটামান, সাতটামন বাজিত।
হয়। বাৰু ঠিকে আছে বাৰু, এনেকুৱা হয়।
হস্পিতালৰ পৰা আহি তাৰ মানে বাহিৰে বাহিৰে কম্পিউটাৰ কৰি আহে যে। সেইকাৰণে তাৰমানে দেৰি হয় সেইকাৰণে সময় নহয় যে কাৰো আৰু ডাঙৰ পৰাও সময় নহ অ', মই দে ফোন কৰা নাই বাৰু মই।
হয়।
তাই বোলে গাৱতো অশান্তি মানে বেছিকে অশান্তি হৈছে
হয় বাকী আপোনাৰ আহ ঘৰত শুবলৈ ভাল নহয়।
আৰু ঘৰত মানে সকলোৱে ভাল মানে ভাল নহয় আৰু দে যেনে তেনে চলি থকা গৈছে আৰু উপায় নোাপায়
হয়, হয়। না হয় বাৰু এনেকুৱা সমস্যা কিছুমান আহি পৰি আপোনাৰ হেৰি কথা এটা আছিলে, কম্পিউটাৰ আপোনাৰ কি হ'ল শেষ হ'ল নে?
নাই, নাই মোৰ ন এদণে বৰ চোচৰা আছে পিছ ন আজি যাম কালি যাম বুলি কৈ কৈ। মোৰ নহ অকলে যাব বেয়া লাগে, বোলো লগ এটা লবলে যাওঁ।
হয়।
বৰ চুচৰা আছে এইবাক ঠগ মানুহবোৰ মই বহু বেয়া পাওঁ এনেুৱা মানুহ।
হয়, হয়।
হয়।
নহয়, তেখেতৰ কিবা চাগে বা তাই কিবা চাগে অলপ প্ৰব্লেমো থাকিব পাৰে।
এই নাই একো প্ৰব্লেম বেলেগ একো নহয়, মানে খালি এলাহ লাগে যাবলৈ তাৰপিছত অ', মানে এলাহ আৰু সেইটো এইবাৰ একো নাই এইটো এদিন বাৰু দুদিন বাৰু হৈছিল, অসুখ হৈছিল।
হয়।
কাপত নাই মানে এনেই মানে বহুত চোঁচৰা আছে।
অ', তাইক আপোনাৰ দম চম অলপ দিব, ফোন কৰি পেলাই।
নাই এইবিলাক এক দম দি কাক কি লাভ হৈছে, নিজৰ লাইভ নিজক কথা নিজে যাব নাযাব, মোৰ কথা নাই বাৰুহ মই পিছত লগত উলিয়াব পাৰি মোৰ বেছি দিন নালাগে আপু মোতকে সিহে নাজানে বেছিকে তাৰ ল টোপ আছে এতিয়া।
হয়।
সি বোলে সেইটোকো আনিব নাজানে ব এপটো কেনেকে আনে সেইটো নাজানে বোলে।
ছফ্টৱেৰ?
অ', সেইটোয়ে তাকেতো চফ্টৱেৰ মানে, চফ্টৱেৰটো বেলেগ হ'ব। ফ'ল্ডাৰটো কেনেকে ক্ৰিয়েট কৰে সেইটো নাজানে।
হয়, হয়।
হয়। সেইটো আৰু কি কব আৰু, এনেই শিকি আছে আৰু। বয়েকক বোলে হেৰি উলিয়াই দিলে।
হয়, আচলতে কি হয় আচলতে মানে কি আপোনাৰ এইবিলাক লাগেই বাৰু, বাকী আপুনি খেতি পথাৰ কেনেকুৱা?
মই খেতি নকৰো নহয়, মোৰ জলকিয়া কেইটা ৰুইছোৱা হেনে বোলে একো খেতি নকৰো কি খেতি এই ব ছোৱালী মানে এনেকে কি খেতি কৰে কনো।
হয়, হয়। নহয়, এনে ঘৰৰ বেলেগ এ বেলেগ মানুহ লগাই পেললেও খেতি কৰিব পাৰে ন' আজিকালি।
বেলেগ মানুহ লগাবলৈ ক' চব ক্ষেত্ৰতো জানো পইচা নালাগে, কি খেতি কৰিম আৰু।
অ', হয়, হয়, সেইটো হয় বাৰু মই আপোনাৰ লগাইছো
এতিয়াতো খালি ধানৰ খেতি ন, খালি খেতি কৰিছে নে নাই?
অ', মই আপোনাৰ বঘ বিঘা মাটি কৰিছো খালি ধান।
হয়।
আৰু আপোনাৰ অলপ চব্জি খেতি কৰিছোঁ। লাও, কোমোৰা, জিকা, ভেণ্ডি।
তুমি কৈছিলা, সেইদিনাখনো কৈছিলা। শুনাচোন তুমি যে সুধিলা ইণ্টাৰ্শ্বিপ মানে তুমি নিজৰ যোনটো কলা, তোমাৰ নাম প্ৰথম তাত এটা এখন ন'টিচ মান দিছে হা, তুমি মানে মেছেজ দিছে এইখিনি ষ্টুডেণ্ট আ, এনেকে এঘাৰ তাৰিখে যাব লাগিব বুলি ক'লে হয়।
হয়, এঘাৰ তাৰিখ কৈছিলে নাই নে আপোনাৰ হেৰি তাৰিখ কৈছে তেৰ তাৰিখ কৈছিলে?
হয়, শুনি যাচোন তুমি।
হয়।
অ' তেৰ তাৰিখ ক'লে হয় তাৰপিছত তুমি সেইখিনি সেইখিনি তাৰপিছত ফটোকেইখন দিলে। তাৰপিছত আকৌ এটা মেছেজ দিছে, দীঘলকে মেছেজ এটা দিছে সেইটোত আকৌ ডেট বেলেগ, সেইটোত মাত্ৰ তেৰ তাৰিখ কৈছে আকৌ সেইটো ডেটো তেৰ তাৰিখৰ মানে নটিচ দিছে, নটিচ দিছে মানে ফটো কৈইখনমান দিছে হেত নামবিলাকত আছে।
হয়।
মানে এঘাৰ তাৰিখৰ আণ্ডাৰত যোনখিনি নাম আছে সেইখিনি নাম মানে এঘাৰ তাৰিখে মাতিছে। মানে কালিলে মাতিছে আৰু যোনখিনি তেৰ তাৰিখে মানে সোমবাৰ মাতিছে সেইখিনি তাত তাতে ন' ফটো দিছে ন' ফটোত যদি তোমাৰ তেৰ তাৰিখৰ ভিতৰত নাম আছে তেনেহ'লে তেৰ তাৰিখে তোমাৰ যাব লাগিব।
হয়।
যদি নহয় তেন্তে হ'লে তুমি আ, পিছত ছাগে আকৌ ন'টিছ দিব তেতিয়া যাব লাগিব।
অ' আচ্ছা আচ্ছা আচ্ছা।
আচ্ছা।
পিছত হয়, হয় পাইছোঁ, এতিয়া মানে অলপ আপোনাৰ অকমান সমস্যাৰ আছে দিয়ক তেওঁ। মানে কি মানে মোৰ নামটো আপোনাৰ মানে মই পোৱা নাই গতিকে মানে মই ভাবিছোঁ এয়া
আপুনি ৰ'বচোন মই মাক মাতি দিওঁ, অ' মা।
হয় হয়।
চকী এখন আনি দিয়াচোন। হয়। তোমাৰ নামটো মানে হে, মই পাইছোতো, তোমাৰ নামটো মই তেৰ তাৰিখে প তেৰ তাৰিখে পাইছো মনডে।
মোৰ নামটো তেৰ তাৰিখে আছে ন'?
হয় হয়, মানে মেলখিনি মেল আছে, ফিমেলখিনি ফিমেল আছে।
অ', অ' মানে বেলেগ বেলেগ তাাৰিখে পেলাইছে নেকি?
নাই নাই একেলগে পলাইছে কিন্তু মেলখিনিত মেলত দিছে, ফিমেলখিনি ফিমেলত দিছে মানে মিক্স কৰা নাই বস্তুটো।
অ' হয় হয় হয়, হয় হয়।
অ'।
নাই এই আচলতে এইটো এইটো এইটো আপোনাৰ ভালেই কৰিছে বাৰু এয়া আপোনাৰ মই বাৰু বহুত চালো মই মানে মোৰ নামটো নাপালো গতিকে মই ভাবিলোঁ কি মোৰ কিবা আ কলেজৰ ফালৰপৰাই কিবা এ, ফমখন বা কিবাখিনি কাগজ পত্ৰ কৰোঁতে কিবাখিনি ভুল হ'ল নেকি। সেইবাবে মানে মই যোৱাকালি, যোৱাকালি মই যে আপোনাক যে সুধিছিলো যে মোৰতো কিয় অহা নাই।
হয়, মই তোমাক ফ'টোটো দিম বাৰু তুমি ভালকে চাই লবা। তুমি নাজানাই চাবলৈ, তুমি এনে এনে বেছি কথা কৈ থাকা। সেইকাৰণে মই তোমাক বেয়া পাওঁ, তুমি যে কিছুমান যে মানে কথাবিলাক গুৰুত্ব নিদিয়া, গুৰুত্ব নিবলৈ কিছুমান যে এনে যে অজচৰা মানেটা মাথাত টেনচন যে লোৱা সেই কাৰণে তোমাৰ ওপৰত খং উঠে।
হয়, হয়। নাই, মোক গা এটা কাম কৰিবা মোক গা দি দিবাচোন।
হয়। তুমি অলপ ভালকে বছ চাবাচোন, তেতিয়া তোমাৰ মানে কামত আহিব। নহ'লে উ মানে পিছত বেয়া হ'ব দেই, কথাটো।
হয়। এইটো কৰিব লাগিব ন'?
অ, সেইটো কৰিব লাগিব নে কি কৰিব লাগিব?
ইণ্টাচিপটো
অ', সেইটো কৰিব লাগিব। সেইটো কৰি নকৰিলে বোলে নহ'ব বুলি কৈছে হেৰিয়ে।
হয়। হয়। আপোনাৰ তাৰ যি চাৰ্টিফিকেট দিব চাগে নিৰ্দিশ্য এখন।
হয়। হয়। চাৰ্তিপিকেত দিব, চাৰ্তিপিকেত দিয়ে। পিছহে বোলে তোমাৰ মানে অ, হেৰিত আহিব নামটো মানে মাৰ্কচ ৰিজাল্ট আহিব, নহ'লে নাহে বোলে।